তোমাৰ
অ, কি কৰি আছা?
এ এনেই আজৰি- বিজৰি আছিলোঁ আৰু।
অ বাকী, মই এনে আছোঁ। তোমাৰ গা ভালনে?
মোৰ গাটো, ভালে আছে দিয়া এতিয়া বৰ্তমানতো।
অ, একো বেমাৰ আজাৰতো হোৱা নাই।
নাই হোৱা এতিয়া বৰ্তমান, এনে আগতে ভুগিছিলো অকমান। কৰ্দি কাচি এইবিলাকত আৰু। হয়।
অ', আচ্ছা, এনে তুমি মই ভাবি আছিলো কেইদিনৰ পৰা যে মই তোমাক সুধিম কিবা ৰেলৱে বিষয়ে কিবা জানা নেকি তুমি অলপমান আলোচনা কৰো দিয়াচোন? ৰেলৱেৰ বিষয়ে আমি ৰেলৱেৰ বিষয়ে।
হয়, ৰেলত ন' মই মানে মইতো প্ৰায় ৰেলৱেৰ দ্বাৰাই যাতায়াত কৰোঁ আৰু মই।
অ'।
তুমি কৰা নেকি ৰেলৱেত দ্বাৰা?
অ', ৰেলোৱে দ্বাৰাটো মানে যাতায়াত হয়। যেতিয়া যেতিয়া মানে যাব লাগে আৰু অকণমান দূৰলৈ বা গাঁৱলৈ যদি যাব লাগে। তেতিয়া ৰেলৰ পৰা অহা যোৱা কৰোঁ আৰু।
মইও কৰোঁ।
উম, কাৰণ ৰেলৱেতটো হ'ল আমাৰ ভাল জীৱন ৰেখা ন' ত' দেশৰ অৰ্থনীতি ধৰক সংস্কৃতি আৰু মানুহৰ যিটো দৈনন্দিন জীৱনৰ লগত ই মানে ওতঃপ্ৰোত ভাৱে জড়িত ন' সেইকাৰণে আৰু। আৰু এই বিষয়ে কোনবোৰ মানে লগত আলোচনা কৰাটো বহুত ভাল আৰু মানুহৰ লগত কথা পাতিব লাগে। তুমি জানা নেকি যে ভাৰত তিয় ৰেলৱে মানে ইতিহাসৰ বিষয়ে কিবা জানা নেকি ইয়াৰ কেনেকুৱা কি গুৰুত্ব?
আচ্ছা, মই এনে ক'ৰবাত পঢ়িছিলো আৰু যে তোমাৰ কি বুলি কয় ৰেলৱে ন'? ভাৰতৰ প্ৰথম ৰেলটো বৰ্তমান তোমাৰ চলিছিল চাগে ওঠৰশ বা এইটিন ফিফটি থ্ৰী চনত, ঠিক আছে। আৰু তোমাৰ হেৰি চাগে ষোল্ল এপ্ৰিলত নেকি? মুম্বাই প্ৰায় তোমাৰ থানালৈকে চলিছিল আৰু, আৰু সেইখিনি চাগে তোমাৰ থাৰ্টি ফৰ কিলোমিটাৰ পথ আছিল নেকি এইটো চাগে!
অ'।
আৰু তাতে তোমাৰ ছিক্সটি এইট হাজাৰ তোমাৰ কিলো মিটাৰ দীঘল আছিল আৰু সইটো নে কিবা টাৰ্মিনেলটো এইটো কয় লাইনটো?
অ'।
আৰু মোৰতো প্ৰায় প্ৰতিদিনে আ, দুই ঘন্টা আঢ়ৈ ঘন্টা ট্ৰেইনত যাতায়ত কৰোতে গুচি যায় মোৰ। তোমাৰ কিমান টাইম যায় এনে?
তোমাৰ কিমান টাইম যায়?
মোৰ বেছি সময়টো নাযায়। মোৰ মানে কেতিয়াবা কৰ'বাত যাবলগীয়া হ'লে, তেতিয়া হ'লে তেতিয়া মই যাওঁ আৰু। কিন্তু যায় আৰু এক ঘণ্টা এইটো আমাৰ নিৰ্ভৰ কৰে ন' যে আমি কিমান দূৰলৈ কে যাই আছো কলৈকে যাই আছো ন'। সেই হিচাপে ৰেলটো বুকিংও কৰিব লাগে। তুমি কি অনলাইন বুকিং কৰা নেকি ৰেলৰ টিকেট?
হয়, কেতিয়াবা কৰা যায়।
অনলাইনে বুকিং কৰা ন'?
হয়, কেতিয়াবা কৰা যায়। নহ'লি কেতিয়াবা আৰু মই তাৰ পাই টিকেট কাউন্টাৰটো আছে নহয়, তাৰ পাই কৰোঁ কেতিয়াবাটো। সময়, সময় বুজি কেনে আৰু।
হয় কেনেকুৱা কি পইচা লয় মানে, তুমি কলৈকে অহা যোৱা কৰা?
মই মেইনলি ৰংগিয়া পৰা গুৱাহাটী নহ'লে বা তোমাৰ, মই ৰংগিয়াত থাকোতো, তো নহ'লেবা ৰংগিয়াৰ পায় কেতিয়াবা। কোকৰাঝাৰ, কেতিয়াবা তোমাৰ হেৰি বঙাইগাওঁ। কেতিয়াবা তোমাৰ হেৰি বেংগালুৰুলৈ গৈছিলো মই।
অ'
তোমাৰ জা মানে জাগাটো লৈ কিনে কথা আৰু কিমান দূৰত হ'ব ইমান বেছি ভাড়া হ'ব আৰু এইটো। আৰু তোমাৰ হেৰি এ চি নে, তোমাৰ শ্লিপাৰ, সেইটোৰ ওপৰতে ডিপেণ্ড কৰে বাৰু।
অ' সেইকাৰণে ন
উম, হয়। মইতো এনে এচিত গৈছিলো কিবা তোমাৰ তিনি হাজাৰ নে চাৰি হাজাৰ টকা মান লৈছিল আৰু আৰু শ্লিপাৰত গৈছিলো কিবা পাঁচশ ছশ টকাতে হৈ গৈছিল এবাৰ
উম আৰু মই শুনিছোঁ তাতে বোলে খোৱা লোৱা বোলে বহুত ধুনীয়া দিয়ে মানে এ চিত থাকিলে এ চি শ্লিপাৰত যদি বুকিং কৰা তে তাতে মানে ধুনীয়া মানে দৃশ্যটোও ধুনীয়া দেখা পায় বাহিৰৰ দৃশ্য তাৰপিছত লগতে খোৱা লোৱা যিটো থাকে ট্ৰেনৰ খোৱা লোৱা লগতে বাহিৰৰ পৰাও আহে সেই খোৱা লোৱাবিলাকো বহু ধুনীয়া থাকে আৰু আমাৰ অসম চৰকাৰেতো ইমান ভালকৈ উন্নত কৰিছে ন ৰেলৰ ব্যৱস্থাটো ইমান ভাল কৰিছে তে সেইবোৰ ব্যৱস্থাটো আৰু বাঢ়িয়ে গৈছে ময়ো ভালে পাইছো যে উন্নত বস্তুবোৰ উম আৰু এনে অসমত ৰেলৰ আৰম্ভ বাৰু কেতিয়াৰ পৰা হৈছিলে জানা নেকি
কি
অসমত ৰেলৰ আৰম্ভণিটো কেতিয়াৰ পৰা হৈছিলে জানা
অসমত ওঠৰশ একাশী চনত হৈছিল চাগে এইটো
অ' হয় অ' ডিব্ৰুগড়ৰ পৰা শদিয়াৰ মাজত ন অ' ডিব্ৰুগড়ৰ পৰা শদিয়াৰ মাজত মোৰ মনত পৰিছে
সেইটো পিছত চাগে তোমাৰ অ অ এইটি নে এইটি টু চনত কিবা হৈছিল আৰু কিবা অসম ৰেলৱে এণ্ড ট্ৰেডিং কম্পানী চাগে অধীনত চাগে তোমাৰ হেৰি হৈছিল নেকি মিটাৰ গেছ লাইন কিবা এটা বহুৱা হৈছিল চাগে
অ হয় হয় আৰু এই ঊনৈছ শ ন চনতো মানে গুৱাহাটীলৈ ৰেল আহে ন তেতিয়া তাৰপিছত লামডিঙৰ মানে বদৰপুৰৰ পৰা পাহাৰীয়া শাখাটো মানে ব্ৰিটিছ অভিযান্ত অন্যতম কৃষিত্ব আছিলে কৃতিত্ব আছিলে তেওঁলোকে সেই এলেকাটো তেওঁলোকে চাইছিলে তেতিয়া মানে ব্ৰিটছে এইটো ব্যৱস্থা কৰি দিছিলে আৰু ইয়াত মইতো চ শুনিছো যে পঢ়িছিলো মই যে এ সাতত্ৰিশটা সুৰংগ আৰু পাঁচশ ছিয়াশী খন মানে দলং আছে সেই আৰু আৰু ৰে'লৰ প্ৰকাৰোতো বহুত ধৰণৰ আছে ন তুমি ক'ব পাৰা যে যাত্ৰীবাহী ৰেল আছে তাৰছত এইফালে মাল বাহী এ ৰেল আছে লগতে ৰেলৰ ভিতৰত তোমাৰ ৰাজধানী তাৰপিছত শতাব্দী বন্দে ভাৰত তেজছ এক্সপ্ৰেছ এইবিলাক বিলাসী আৰু মানে দ্ৰুত গামীবোৰ ৰে'ল বিলাক আছে। এই বিভিন্ন ধৰণৰ ৰে'ল বিলাকে মানুহৰ মানে মানুহৰ সেই এ যিটো জীৱনৰ যিটো অভিজ্ঞতা, সেইটো বঢ়াই দিয়ে। এইফালে তোমাৰ মেইল বা এক্সপ্ৰেছ ৰেল সাধাৰণ মানুহৰ বাবে। আৰু এইফালে পেচেঞ্জাৰ ৰেলটো কি হয়, কম দূৰত্বৰ কাৰণে বেছি ভাল হয়। পেচেঞ্জাৰ ৰে'লত গ'লে তাতে তোমাৰ সুবিধাটো বহুত বেছি ভাল হয়। কম দূৰতৰ কাৰণে ঠিক হয়। আৰু শেহতীয়াকৈ তোমাৰ ভাণ্ডে ভাৰত হ'ল আৰু ভাৰতত যিটো নিৰ্মিত ছেমি হাই স্পীড ৰেল আছে নহয় এই যাৰ গতি তোমাৰ এশ ষাঠি প্ৰতি কিলোমিটাৰ ঘণ্টা হা পৰ্যন্ত, সেইটো মানে হয়, তাকে। এইটোৱে বন্দে ভাৰত তোমাৰ বেছি ভাল হয়। আৰু মালবাহী ৰেলবিলাক ক'ত কি লৈ যায় আমাৰ অসমৰ কাৰণে। কয়লা আছে লু আছে ন চিমেন্ট বোৰ যে আছে, সেইবোৰ চবটো ৰেলত আহে আৰু এইবিলাক খাদ্য শস্য বোৰ কঢ়িয়াই আনে আমাৰ খেতিয়ক বোলে যিবিলাক শস্য কৰে এইবোৰ সকলো ৰেলত আহে আমাৰ তাৰছত ৰেলৰ ভাৰা অ' শৰতকৈ মানে ছয় গুণ কম হয় ন, বেলেগ যদি অ' গাড়ীৰ ভাড়া ক'ব যোৱা। ৰাস্ত ৰা ঘাটেদি আহিব ৰেলৰ কম হয় সেই অথনীতি মানে মেৰুদণ্ড তোমাৰ ৰেলৱেেতটো হৈ যায় আমাৰ। ৰা ঘাটেদি আহিব তা ঘাটেদি আহিব। ৰেলৰ কম হয়। সেই অথনীতি মানে মেৰুদণ্ড তোমাৰ ৰেলৱেটো হৈ যায় আমাৰ।
হয় দিয়া চুঠিয়ে হৈছে।
মানে উত্তৰ পূৰ্বাঞ্চলটো যে ৰেলৱেটো যে আছে তাৰে বিষয়ে তুমি কিবা জানা নেকি? মানে তাতে মানে কি কি ব্যৱস্থা আৰু।
আচ্ছা, এনেকাধৰণৰ কথা কৈছা নেকি তুমি? নৰ্থ ইষ্ট যিটো ফ্ৰন্ট তিয়াৰ ৰেলৱে হয় তাৰে কথা হৈছা?
হয়।
আচ্ছা, তাতে চাগে তোমাৰ হে তাৰে অধীনত অসম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ মিজোৰাম, ত্ৰিপুৰা আৰু তোমাৰ মেঘালয়ৰ থাকে কিছুমান অংশ পৰে নেকি তাতে। আৰু হেই যি তোমাৰ কি বুলি কয়টো ভাৰতৰ চাগে তোমাৰ আটাইতকৈ দুৰ্গম অঞ্চল। সেৱা আগবঢ়াই নেকি তাতে আৰু সেইটো চাগে তোমাৰ হে কি বুলি কয়, ডেটটো পাহৰিলোঁ ৰ'বা ৰ'। দুই হাজাৰ চৌধ্য চন আছিল নেকি? তেনেকুৱা হ চনৰ পিছৰ পাই চাগে সকলো ৰাজ্যত ৰাজধানী তোমাৰ ৰেলৱেৰে সংযোগ কৰা হৈছিল নেকি? যাতে তোমাৰ কম সময়তে বেছি দূৰত্ব মানে তোমাৰ যাতায়াত কৰিবলৈ পাৰে আৰু। আৰু তোমাৰ হেৰি চাগে আগৰতলা, ইটানগৰ, জিৰিম মাৰ কি আছিলিতো? জিৰি বাম লৈ নেকি কেনেকুৱা কিবা নাম আছে।
হয় হয়। মই জানো জুদিমান জাগাটো। উম, ঠিকে কৈছা তুমি।
তাৰে লগি কহিমা আইজল ইম। ফালৰ লৈ আৰু তোমাৰ কিবা কাম চলি আছে নেকি এতিয়াও কিছুমান।
অ' চলি আছে ইমফালত। মই দেখিছো নিউজটো। ইমফালত মানে ৰেলৰ কাম চলি আছে বহুত। উম, ঠিকে কৈছা তুমি। এই দাৰ্জিলিং ইফালে এইবিলাকে আছে আৰু। কোৱাচোন।
এতিয়া যি তোমাৰ হেৰি কি বুলি কয়, এতিয়া তোমাৰ এটা ভাল সুবিধা হ'ল ন? মই যে ক'লো অনলাইনত কৰো, অনলাইনত কৰা হ'লে বহুত ভাল সুবিধা উম চৰকাৰে কিন্তু আগবঢ়াইছে কিন্তু। ঘৰত বহি কিনে তুমি ৰেলৱৰ টিকেট বুক কৰিবলৈ পাৰা। তুমি কৰা নেকি কেতিয়াবা।
অনলাইত কৰিলেতো তোমাৰ ভালেই হয় মোৰ অনলাইনত কিছুমান এপো আছে নহয় জানো প্লে'ষ্ট'ৰত যায় পাই যায়। কিবা হেৰি ভাৰত ৰেলৱে মাই ৰেলৱে মাই ট্ৰেইন টেক মাই ট্ৰেইন বুলি। সেইবোৰ এপৰ মানে কি হয়। আমি তাৰে পৰা মানে নিজৰ ডিটেইলছ বোৰ দিব লাগে আধাৰ কাৰ্ড পেন কাৰ্ড তাৰপিছত নাম। ফোন নম্বৰ দিব লাগে তাৰপাছত তাতে আমি কোনটো ৰেল যাম কোনটো সময়ত আমাক লাগে। সময় পাই যাও কোনটো বাৰে বাৰে ৰেলটো আমাৰ উপলব্ধ আছে সেইটো গম পাই যাও আমি। তেতিয়া আমাৰ ভাল হয় আমি সেই। ৰেলটো আমি বুকিং কৰি কেনে অনলাইনে আমি ঘৰৰ পৰা বহি কেনে কৰিলো আমাৰ টিকেট। টো আহি যায় আমি সেইটো দোকানত গৈ কেনে প্ৰিন্ট কৰি লও আৰু আমি তাৰ পিছত আমাৰ নিজৰ যাতায়তৰ কাৰণে নিজৰ যাত্ৰা কাৰণে আমি ধুনীয়াকে ষ্টেচনলৈ গ'লে হ'ল। আমি তাতে গৈ কিনে আমি ৰেলৱে টো পাই যাওঁ। সেইবোৰ সুবিধা বহুত ভাল হৈছে যত চৰকাৰৰ লগতে ক'ব গ'লে আমাৰ যিটো বৰ্তমান যুৱ প্ৰজন্ম আছে। নহয় তেওঁলোকৰ যিটো বুদ্ধি বা অনলাইন যিটো তোমাৰ ডেভলপমেন্ট হৈ আছে ন এতিয়া এইবোৰ ক্ষেত্ৰত ভাল কাৰণ ইয়াতে আছো আমি এ লাইনে লাইনে আমি থিয় হব নালাগে আমি। ক'তো যাব নালাগে ক'তো গৈ কেনে আমি ৰখি থাকিব নালাগে সুধিব নালাগে সকলোৱে আমি মোবাইলত। গম পাই যাও ট্ৰেইনৰ বিষয়ে তাৰ পিছত তাৰ নাম্বৰ বিষয়ে নিজৰ চিটৰ বিষয়ে। আৰু এই ৰেলৱে যে, কেনেকুৱা যে চাফাই কৰ্মী বোৰে যে কাম কৰে। সেই বিষয়ে কিবা তুমি দেখিছা ন কিমান ধুনীয়াকে ৰাখে যে, কোৱাচোন অলপ। এই অসমৰ ৰেলটোৰ বিষয়ে অলপমান।
চাফাই কৰ্মী, এই প্লেটফৰ্মৰ নেকি তোমাৰ ট্ৰেইনৰ ভিতৰত কথা কৈছা তুমি
অ'ট্ৰেইনৰ ভিতৰ কথা কৈছোঁ মানে, অ।
ট্ৰেনৰ ভিতৰত মানে তোমাৰ হেৰি, ক'ভাৰ চ'ভাৰ যিবিলাক থাকে নহয়, বহি বহিবলগীয়া বা কিবা, এনেই বেলেগ বা জাবৰ-জোথৰবিলাক মানে যিবিলাক পেছেন মত ট্ৰেইনত, যিবিলাক ভিতৰত পেলাই থৈ দিয়ে আৰু ভিতৰত তেখেতে মানে ভালদৰে চুই চুইপিং কৰি কিনে, লৈ যায় আৰু এফুটাও লেতেৰা চেতেৰা নাথাকে আৰু মই, চাইকেনে বহুত ভাল পাইছোঁ এইটো চেলছ ক্লিনিং চিষ্টেমটো, এতিয়া আগতে ইমান ভাল নাছিল। তুমি এতিয়া কিবা পা প্ৰাইভেটত দিছে নেকি? এইবাৰ কিবা কাম বিলাক, প্ৰাইভেট কম্পেনীবিলাকক। তেতিয়াৰ পৰাই আৰু তোমাৰ ভাল উন্নতি। উন্নতি হৈছে আৰু ৰে'লৱেৰ, আগতে ইমান নাছিল কিন্তু, মই দেখা পাইছোঁ। আগত ইমান নাছিল। সেইটো ক'ব পাৰিবা নেকি ৰে'লৰ সামাজিক আৰু তোমাৰ সাংস্কৃতিক প্ৰভাৱটো কি পৰিছে আমাৰ
হয়, ৰে'লৰ তোমাৰ সামাজিক প্ৰভাৱ তুমি, সামাজিক আৰু সাংস্কৃতিকটো ক'ব গ'লে তোমাৰ চোৱা, আমাৰ এতিয়া ৰে'লৰ সুবিধাৰ কাৰণে কি হৈছে আমাৰ যিটো আমাৰ দেশৰ যিটো লোকসকলে আছে, তেওঁলোকে মানে বাহিৰলৈ যাব পাৰে, নিজৰ নিজৰ এ, পাৰফমেঞ্চ বোৰ দিব পাৰে, নিজৰ যিবিলাক আমাৰ সংস্কৃ- সাংস্কৃতিটো আছে, বাহিৰত দেখাব পাৰে আৰু লগতে সামাজিকভাৱে তোমাৰ ক'ব গ'লে এতিয়া এ, সকলো বাহিৰৰ দেশবোৰে চাই যে, অসমৰ উন্নতি কেনেকুৱা হৈছে অসমত কি কি ভাল হৈছে সেইবোৰ সকলো বস্তু ভাল হৈছে। সেইকাৰণে ৰে'লৰ এইবিলাক কিছুমান আছে, আৰু ৰে'লে ভাৰতৰ ইউ ড্ৰাইভাৰ চিটিক মানে বাস্তৱ কৰি তুলিছে। তোমাৰ, তোমাৰ এছ এল, এ শ্লিপাৰ ক্লাছ বোৰ আছে বা তোমাৰ ডবাৰ এজন তামিল ব্যৱসায়ী বা এজন পাঞ্জাৱী সৈনিক আছে, এজন অসমীয়া ছাত্ৰ একেলগে যাত্ৰা কৰে এই ষ্টেচনৰ এই প্লেটফৰ্মত মানে ভাৰতৰ সকলো ভাষা, খাদ্য, পোচাক দেখা যায়। সেয়েহে এইবোৰ ভাল হৈছে আৰু।
এ যাম দিয়া কেতিয়াবা আমি আমি ৰে'লত। যাম দিয়া কেতিয়াবা ফ'ব দূৰলৈ ফুৰি আহিম। যায় কিনে দিয়া ঠিক আছে।